অ শুনিছো, হয় হয়। এ আছো অলপ তোমাৰ উম এইবোৰ আ পৰীক্ষা আহি আছে যে তাকে অলপ মানে হে অলপ প্ৰস্তুতি চলাই আছো, তুমি?
অ ময়ো ৰ'বা! এই পৰীক্ষাৰ কাৰণে পঢ়ি বহিটো মনত পৰিল তোমাৰ লগত এই পৰীক্ষাৰ প্ৰস্তুতিৰ বিষয়টোৰ ওপৰতে অলপমান কথা পাতো নেকি? তুমি বা কেনেকুৱা কি পৰীক্ষাৰ প্ৰস্তুতি চলাইছা বা আমি কেনেদৰে পৰীক্ষাৰ প্ৰস্তুতি চলালে ভাল ফলাফল লাভ কৰিব পাৰো?
উম, উম ঠিকে ঠিকে ঠিকেই। আমি আহ আলোচনা কৰিলে ইজনে সিজনৰ পৰা শিকিব পাৰিম দিয়াচোন। অলপ পৰীক্ষাৰ প্ৰস্তুতি প্ৰস্তুতিৰ বিষয়ে অলপ। আৰু ই এটা অতি গুৰুত্বপূৰ্ণ শিক আ আমাৰ আমি যিহেতু শিক্ষাৰ তে আমাৰ বাবে ই এটা অতি গুৰুত্বপূৰ্ণ বিষয় দিয়া কাৰণ
হয় ঠিক কথাই কৈছা।
হয় কাৰণ সঠিক পৰিকল্পনাৰে অধ্যয়ন কৰিলেহে ভাল ফলাফল লাভ কৰিব পাৰি।
হয় হয় তুমি ঠিক কথাই কৈছা আৰু মই এনে ভাবো যে পৰীক্ষাৰ প্ৰস্তুতি আমি পৰীক্ষাৰ এদিন বা দুদিন আগত চলাইতো কোনো আমাৰ লাভ নহব, লাভদায়ক নহব। কাৰণ এনেকুৱাতো নহয় যে আমি পৰীক্ষাৰ আ পৰীক্ষা হোৱা কথাটো আমি এদিন বা দুদিন আগতে বিদ্যালয়ৰ পৰা গম পাম। আমাকতো বিদ্যালয় পৰা বা শিক্ষক - শিক্ষাৰ্থীসকলে পৰীক্ষা কেতিয়া হব তাৰ এমাহ, দুমাহ আগতে আমাক জনাই দিয়া যা দে আমি পৰীক্ষা প্ৰস্তুতি ভালদৰে চলাব পাৰো। সেইকাৰণে মই ভাবো যে পৰীক্ষাৰ মানে প্ৰস্তুতি ধৰা এমাহ, দুইমাহ আগৰ পৰাই চলাই দিয়া ভাল। তেতিয়া আমাৰ বস্তুখিনি মানে আ সম আমি যদি সময়লৈকে ধৰা পৰীক্ষা বা পাঠ্যক্ৰমবিলাক পঢ়িবলৈকে থৈ দিও তেনেহ'লে আমাৰ যথেষ্টখিনি মানসিক চাপ বৃদ্ধি পাব যে কেতিয়া কোনটো বিষয় পঢ়িম বা আমাৰ এইখিনে পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবই আছে যথেষ্টখিনি আমাৰ হেঁচাপ বৃদ্ধি পাই দিয়াচোন।
সেইকাৰণে মই ভাবো যে আহ এদিন- দুদিন আগতে পঢ়াতকৈ যদি আ মানে যিমান আগৰ পৰা তুমি প্ৰস্তুতি চলাবা সিমান সিমানখিনি তোমাৰ লাভ হ'ব। কাৰণ জ জ তুমি নিজে ভাবি চোৱা? শিক্ষা শিক্ষক - শিক্ষাৰ্থীসকলে মানে এই শিক্ষক - শিক্ষয়িত্ৰীসকলে ধৰা তোমাৰ বিদ্যালয়ত এটা পাঠ্যক্ৰম বা এখন কিতাপ, তোমাৰ ছয়, সাত মাহ লাগে তোমাৰ সম্পূৰ্ণ কৰাতে আমাক পাঠদান দিওঁ তে কিন্তু এই আমি এনেকুৱা ভা আমি ভাবি এনেকুৱাতো ভাবিলে নহব যে এদিন - দুদিন আগ ৰাতি আগতে আমি পঢ়ি কিনে সম্পূৰ্ণ কৰি দিম শিক্ষা শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক পঢ়াওঁতে ইমান টাইম লাগে যদিই আমাৰ পহৰাতো নিশ্চয় আমাক যথেষ্ট দিন টাইম লাগিবদ দুদিন ৰাতি ভিততে আমি সম্পূৰ্ণ কৰিটো সম্ভৱ নহয় আৰু যদি পঢ়িবও পাৰো তেনেহলে আমি যথেষ্টখিনি মানে আধা আধা বিষয় এৰি যাব লাগিব নপঢ়াকে যাব লাগিব আধা আধা প্ৰশ্নৰ উত্তৰ।
আৰু তুমি ধৰা অ এনেকে কবলৈ গ'লে তাত এনেকে যদি আমি পঢ়ো তেনেহলে ধৰা পৰীক্ষাত ভাল ফলাফল নাহিব বা পৰীক্ষাত আমি সৰ্বপ্ৰথম স্থান লাভ নকৰিম বা পৰীক্ষা আমি উত্তীৰ্ণ নহম অনুতীৰ্ণ হ'ম। এনেকৈ যদি আমি পৰীক্ষাৰ প্ৰস্তুতি চলাওঁ। এ তোমাৰ কি মতামত এই বিষয়ত।
মই ব্যক্তিগত অভিজ্তাৰ পৰা যদি কওঁ মোৰ ক্ষেত্ৰতে হৈছিলে মই তোমাৰ অ'। মানে তোমাৰ যোৱা বছৰ মই এটা বিষয়ত মানে মই এনেকে ভালকে পঢ়া নাছিলো ত সেই বিষয়টো মানে মই মই মানে পঢ়াই নহল মানে একচুৱেলি শিক্ষক মানে তোমাৰ শিক্ষক শিক্ষয়িত শিক্ষকে গোটেই চা চা বিষয়তটো পঢ়া শ কৰিলে তাৰ পাছত তেনেতে পৰীক্ষাও আহিলে মই ভাবিলো কি পৰীক্ষাৰ আগদিনাখনে পৰীক্ষাৰ সময়তে পঢ়ি পেলাই অ হেৰি কৰিম আৰু। কিন্তু মই যেতিয়া পৰীক্ষা আহিলে পৰীক্ষাৰ আগদিনাখন মই যেতিয়া পঢ়িলোঁ তেতিয়া কিন্তু সকলো বস্তু মা মোৰ ওপৰতে গ'ল। মই একো আয়ত্ব কৰিব নোৱাৰিলো মই মানে তোমাৰ মূল যিখিনি বস্তু সেইখিনিয়ে বুজি নাপালো যে এইখিনি হল কি মানে ত মই মানে তোমাৰ সেই গতিকে সেইটো হ'ল কিয় সেইটো এই কাৰণে হ'ল যে মই বিষয়টো পঢ়াই নাছিলো। মই মানে বিষয়টোৰ লগত তোমাৰ একো সম্পৰ্কে নাছিলে যেতিয়া পৰীক্ষা আছে সদিনাখনে মই বিষয়টো মিলো। মেৰাৰ লগে লগে মানে মই একো বুজিবলৈ বুজিয়ে নাপালো মানে মই আয়ত্ব কৰিব নোৱাৰিলো ত মই সেইকাৰণে ক নিয়মীয়া অধ্যয়নৰ মানে তোমাৰ বহুত লাভ আছে আমি নিয়মিত ভাৱে পঢ়িলে মানে আমি পাতবোৰ সহজে মনত থাকে দিয়াচোন আৰু তোমাৰ পৰীক্ষাৰ সময়ত তেতিয়া বেছ অসবিধাও নহয় আম নিয়মিত ৰূপে পঢ়িলে যিহেতু আমি পৰীক্ষাৰ সময় তেতিয়া আমি আহ বস্তু খিনি আমাৰ মনত আহি পাৰ লগ অ এইটো বস্তু এইটো আছিলে এইটো এইটো আছিলে কিন্তু যদি আমি নিয়মিত আগৰ পৰাই নপঢ়ো যদি পৰীক্ষা আগদিনাখন আমি পঢ়িবলৈ লওঁ তেতিয়াহ'লে সকলো বস্তু আমাৰ কাৰনে নতুন হ'ব ত' নতুন বস্তু আমাৰ মগজুৱে আয়ত্ব কৰিবলৈ সময় লাগে আমাৰ মগজুত মানে যিহেতু আমাৰ মগজুক আহ ম মই মগজুত আমি সকলো বস্তু মানে আয়ত্ত কৰি তাতে জমা কৰি ৰাখিব মানে টাইম লাগ সময় লাগে গতিকে এই গতিকে আমি সেইটোয়ে আমি নিয়মিত ৰূপে পঢ়িলে লাভ হয় আৰু আৰু তোমাৰ মই যদি কওঁ পৰীক্ষাৰ প্ৰস্তুতি কৰা মানে তোমাৰ আমি যিহেতু অধ্যয়ন কৰোঁ অধ্যয়নক কাৰণে কিন্তু সময়সূচী এটা অতি প্ৰয়োজনীয় বস্তু তোমাৰ সময়সূচী থাকিলে তোমাৰ ইয়াৰ দ্বাৰা প্ৰতিটো বিষয়ৰ বাবে সমান সময় দিব পাৰি দিয়াচোন আৰু সময়ৰ সঠিক ব্যাৱহাৰো হয় কেতিয়াবা তুমি চাবা কেতিয়াবা তুমি এটা বিষয় পঢ়ি থাকিলে তুমি সেই বিষয়টোত ইমানে আপ্লুত হৈ যোৱা যে বাকী বিষয়বোৰ আমাৰ বাদ বাদ পৰি যায় ত' আমি সেইটো আমাৰ আমি আমি মানে সেই বস্তুটো নহবলৈ কাৰণে আমি সময়সূচী ব্যৱহাৰ কৰিব লাগে যাতে নহওক সকলো মানে বিষয় সম হয় মানে সকলো বিষয় মানে সমান হেৰি পাই মানে সমান সময় দিব পাৰো সকলো বিষয়কে। বাকী তুমি-
হয়, হয় তুমি ঠিক কথাই কৈছা। হয়, কোৱাচোন?
কঠিন বিষয়বোৰ কেনেকে পঢ়া বাৰু?
এ কঠিন বিষয় বোৰ মইতো প্ৰথমতে এবাৰ বিদ্যালয়ত চাই লওঁ যে- কোনটো বিষয়ে মই বা কোনটো মানে ধৰা চমু টোকা মই- কঠিন পাইছো। তাৰ সেই সেই হিচাপে মই- প্ৰথমতে শিক্ষক শিক্ষয়িত্ৰী বা বন্ধুৰ পৰা সহায় লওঁ। তাৰ পিছত মই বাৰে বাৰে অনুশীলন কৰি কৰি থাকিলেহে মই মানে বিষয়টো সহজ হৈ পৰে বুলি মই ভাবোঁ। কাৰণ ধৰা কঠিন বিষয়টো আমি এইটো এনেদৰে এৰি দিব নোৱাৰোঁ যে এই বিষয়টো মই নোৱাৰোঁ, মই নপঢ়োয়ে এই বিষয়টো। সেনেদৰে এই যদি এনেদৰে যদি আমি তেনেকুৱাই কৰোঁ যদি তেনেহলে ধৰা- আমি পৰীক্ষাত ভাল ফালে নাপাম। আমি যিটো বিষয়ে কঠিন বুলি ভাবো সেই বিষয়ে- যিটো আমি বাৰ বাৰ বাৰ পঢ়ি থাকিব লাগিব, বাৰ বাৰ অনুশীলন কৰি থাকিব লাগিব। আজি ধৰা মই গণিত বিষয়টো মই টান- পাওঁ। সেই গণিত বিষয়টো মই একেবাৰেতো এৰি দিব নোৱাৰোঁ যে মই এই বিষয়টো নোৱাৰোঁ, মই এই বিষয়টো নপঢ়োঁৱে নাচাওঁৱে। সেই বিষয়টোৰ কাৰণেতো মই ভৱিষ্যতে জীৱনত যথেষ্টখিনি মই অঁ মানে যথেষ্টখিনি- চাব লগা হ'ব যদি মই এতিয়া এনেকুৱা কৰোঁ যে মই এই বিষয়টো নাচাওঁ। মই এই বিয়টো নোৱাৰো যদি এই বিষয়টো মই এই মই বিষয়টো নোৱাৰোঁ যদি এই বিষয়টো বেছিকে চাব লাগিব, এই বিষয়টোক বেছিকে সময় দিব লাগিব আন বিষয়ৰ তুলনাত। কাৰণ মই চোৱা আজি গণিত গণিতটো যেতিয়া বাৰ বাৰ কৰি থাকিম তেতিয়াহে মই গণিতৰ- আ টান টান অংক বিলাক সমাধান কৰিব পাৰিম আৰু তেতিয়াই মোৰ মানে অনুশীলন হৈ থাকিব বাৰ বাৰ। আৰু অকল মানে মই নাভাবো যে অকল মানে পাঠ্যক্ৰম খিনি অকল পঢ়িলে বা মুখস্থ মুখে মুখস্থ- মাতিলে যথেষ্ট। মই ধৰা কিবা এটা মই মই আগতে এনেকুৱা কৰি পঢ়িছিলোঁ যে স্কুলে জীৱনত থাকোতে আৰু, - মই এনেকে পঢ়িছিলোঁ যে আৰু মই এটা পাঠ মুখস্থ কৰিলোঁ। সেই মানে পাঠটোৰ পৰা মই- অকল মুখস্থ কৰাই নহয়, মই লিখিমো। মই লিখি লিখি মুুখস্থ কৰিছিলোঁ, লিখি লিখি পঢ়ছিলোঁ। তেতিয়া মোৰ মানে- আহ বাৰ বাৰ আ লিখি লিখি এনেকে প প লিখি লিখি পঢ়োতে মোৰ যথেষ্টখিনি মনত- থাকিছিল বা যথেষ্ট খিনি মই অনুশীলন কৰিব পাৰিছিলোঁ। আৰু মই ধৰা তোমাক মই কব বিচাৰো যে তুমি যদি কিবা বিষয় নোৱাৰা, তুমি এ এবাৰ মুখস্থ হ'ল- তুমি সেইটো বিষয়ে মানে লিখি লিখি পঢ়িবা পঢ়িবা, তেতিয়া তেতিয়াহে তোমাৰা মানে অঁ মনত- থাকিব বা স্মৃতি শক্তিও বাঢ়িব লগতে আখৰো ভাল হ'ব আৰু তোমাৰ লিখাৰ যিটো আহ- কি সেইটো মানে দ্ৰুত হৈ যাব আৰু মই ভাবো যে অকল কি পাঠদান- পাঠ্যক্ৰমৰ লগতে আমি আগৰ বছৰৰ প্ৰশ্ন প্ৰশ্ন কাকত বিলাক সমাধান কৰিবলৈ আমি চেষ্টা কৰিব লাগে। কাৰণ আগৰ প্ৰশ্নত- প্ৰশ্ন বিলাক আমি যেতিয়া চাম তেতিয়াই আমি গম পাম যে পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বা কেনেকুৱা ধৰণৰ- আমি কেনেকে কি লিখিব লাগিব আৰু তেতিয়া মানে সময় পৰিচালনাৰ এটা অভ্যাস গঢ়ি উঠে। তেতিয়া মানে কেনেকুৱা ধৰণৰ বা কিমান সময় থাকিব বা এ এক নম্বৰিয়া কিমান- কিমান আহিব বা দুই নম্বৰিয়া কিমান প্ৰশ্ন উত্তৰ আহিব সেনে সেইবিলাক হিচাপে আমি এটা মানে পঢ়াঁৰ সময়- বনাই ল'ব পাৰিম অপল আগতে যেনেদৰে কৰা পঢ়াঁৰ সময়সূচীৰ কথা। আৰু পুনৰাবৃত্তিও মই ভাবো যথেষ্টখিনি গুৰুত্বপূৰ্ণ পুনৰাবৃত্তি কৰাটো। কাৰণ পুনৰাবৃত্তি অবিহনে পঢ়াঁটো কেতিয়াও সম্পূৰ্ণ নহয়। নিয়মিত পুনৰাবৃত্তি কৰিলেহে মানে পঢ়াঁ বিষয়বোৰ আমি এ দীঘলীয়া সময়কে সময়লৈ- থাকো। আমি যদি পুনৰাবৃত্তি কৰি থাকো তেনেহ'লে- এ এমাহ দুমাহ আগত পঢ়াঁ বস্তুখিনি আমি পৰীক্ষাৰ এদিন বা দুদিন ৰাতি আগত এবাৰ চালেও আমাৰ যথেষ্ট হৈ যাব। আৰু মনত থাকি যাব। পুনৰৰাবৃত্তি মানে ইমানেই গুৰুত্বপূৰ্ণ।
এই তুমি কি ভাবা যে, পৰীক্ষাৰ সময়ত আ স্বাস্থ্যৰ যত্ন লোৱাটো কিয় প্ৰয়োজনীয়?
অ', তাকেই তোমাৰ তুমি যিখিনি ক'লা সেইখিনিটো যথেষ্ট জৰুৰীয়ে তাৰোপৰি আমি স্বাস্থ্যটো স্বাস্থ্যতটো আমাৰ প্ৰধান, ত' আমি, আমি যদি আমাৰ যদি স্বাস্থ্য ভালে নাথাকে আমাৰ মনটো কাম নক কৰিব আমাৰ মগজু কাম নকৰিব মন মগযোৱে কাম নকৰিলে আমি পঢ়াখিনি আয়ত্ব কেনেকে কৰিম আমি পঢ়া খিনি মনত কেনেকে ৰাখিম গতিকে তোমাৰ পুষ্টিকৰ খাদ্য খোৱাটো আৰু পৰ্যাপ্ত পৰিমাণে পানী সেই, ব পানী পান কৰাটো আমাৰ অতিকৈ জৰুৰী আৰু তাৰ লগতে আমি নিয়মিত সাত বা আঠ ঘন্টাকে আ, টোপনি যাব লাগে, যিটো আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজনীয় আমি এইবোৰ কৰি মানে, মানে শৰীৰটো সুস্থ ৰাখিবৈ লাগিব যিহেতু শৰীৰটো সুস্থ ৰাখিলে আমি মগজুকটো সুস্থ ৰাখিলেহে মগজুৱে আমাৰ বস্তুখিনি সি ভালকে আয়ত্ব কৰিব পাৰিব, গতিকে সেই আয়ত্ব কৰা বস্তু খিনিয়ে আমি পৰীক্ষাত লিখিব লাগিব যিহেতু, আমি পৰীক্ষাত কো-কোনো ধৰণৰ আমি সহায় নাপাম গতিকে আমি পৰীক্ষাত নিজৰ মগজুৰে লিখিব লাগিব, ত' এই মগজুৰে কাম তেতিয়া কৰিব যেতিয়া আমি তাক ভালদৰে ৰাখিম, তুমি ভালদৰে পুষ্টিকৰ খাদ্য দিম, ভালদৰে আ, টোপনি যাম বা এইবোৰ কৰিলেহে আমাৰ মানে হেৰি হব আৰু তোমাৰ চাবা বহু শিক্ষাৰ্থী আছে। তোমাৰ ই মোৰ, মোৰ লগ বন্ধুৱে আছে যিসকলে পৰীক্ষাৰ আগতে মানে মানসিক চাপ অনুভৱ কৰে, তোমাৰ মানে তে এ, ইয়াৰ পৰা তোমাৰ তেওঁলোকৰ মানে বহু অসুবিধা হয়। মই ভাবো আত্মবিশ্বাস অলপ ৰাখিব লাগে, দিয়াচোন নিয়মিত অ অধ্যয়ন কৰিব লাগে, যিহেতু কলাই তুমি সেইটো আৰু অযথা ভয় নকৰিব লাগে মানে তোমাৰ ইতিবাচক অনুভৱ ৰাখিব লাগে, তোমাৰ এইবোৰ ইতিবাচক মানুহে মানে, ইতিবাচক যদি মনোভাৱ ৰাখে কোনোবাই তেতিয়া মানসিক চাপটোও কমে দিয়াচোন, আত্মবিশ্বাসতটো মানে বহুতো যে দৰকাৰী হয়, যে মই কৰিব পাৰিম, মই যদি তেওঁ যদি ভাবে যে মই নোৱাৰিম বুলি, তেতিয়াহ'লে কোনো পধ্যেই তেওঁ নোৱাৰে মানে। আৰু তুমি কি ভাবা, আজিকালি যিহেতু সকলো মানুহে কিতাপতকে বেছি মোবাইল ফোন আৰু সামাজিক মাধ্যমৰ দিয়ে পৰীক্ষা প্ৰস্তুতি চলাই তুমি কি ভাবা এইবোৰ কেনে মানে, এইবোৰ ব্যৱহাৰ হোৱা উচিত নে?
এই ধৰা, মই ভাবো যে মোবাইল ফোনৰতো দৰকাৰেই, অহ, মানে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কিন্তু তথাপি তেওঁলোকে যি যি লাগে সিমান খিনিয়ে ব্যৱহাৰ কৰিব লাগে, অযথা তেওঁলোকে ব্যৱহাৰ কৰিব নালাগে। অযথা যদি তেওঁলোকে ব্যৱহাৰ কৰে, তেতিয়া মানে তেওঁলোকৰ যথেষ্টখিনি আ লা যথেষ্টখিনি মানে লোকচান হব, পঢ়াৰ সময়ত ক্ষতি হ'ব লগতে, তেওঁলোকৰ শাৰীৰিক বা মানসিক চাপ পৰিব আৰু মই ভাবো যে এ দলীয় উপ উপকাৰিতা আছে কাৰণ অ', বন্ধু -বান্ধৱৰ সৈতে তে যেতিয়া আমি ব ক নোৱাৰা বিষয়টো বা কঠিন বিষয়টো আমি আলোচনা কৰ আজি কেনেকুৱা, কি তেতিয়া আমি জ্ঞান বৃদ্ধি তা মাৰ আৰু আ পৰীক্ষাৰ আগদিনা মান মানে ধৰা আ নতুন বিষয় আমি পঢ়িব নালাগে যিটো বিষয় পৰীক্ষাটো সেই বিষয়টো মানে পুনৰাবৃ টি কৰিব লাগে আৰু লগত ক আমি, অ', শুই বিশ্ৰাম যথেষ্ট খিনি আমি কৰিব লাগে দে হুন, অকল পঢ়ি থাকিলেইটো নহব, নিজৰ শৰীৰতো চাব লাগিব।
হয় দিয়া, হয় দিয়া, ঠিক কথা কৈছা তুমি আৰু পৰীক্ষাৰ দিনা যিহেতু আমি আমি সময়মতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব লাগে দিয়াচোন আৰু প্ৰশ্ন সময়ত ভালদৰে পঢ়িব লাগে আৰু সময়ত আ ভাগ কৰি উত্তৰ দি লিখিব লাগে।
ঠিক আছে
হয়, আমি মানে, অ', ঠিক আছে, ঠিক আছে, দিয়া মোৰ ভাল লাগিলে ব
ধন্যবাদ